হেল্ল' হেল্ল
হেল্ল' শুনি শুনিছানে
হেল্ল শুনিছা নাই শুনিছো শুনিছো
হয় হয় শুনি আছো
আছে
মই আপোনাৰ আছোঁ এনেই অকমান বহি আপুনি কি কৰিছে
ময়ো এইয়া ভাত পানী খাই উঠিছো বাকী খবৰ খাতি ভালেই নহয় চাগে আপোনাৰ
খবৰ খাতি ভালে অ আপোনাৰ ভালে নহয়
ভাল ভাল ভাল মোৰো ভালেই
অ অ ঘৰত ঠিকে আছে নহয় চবৰে
অ অ আছে আছে, তাকে বোলো বহুত দিন হ'ল আপোনাৰ লগত কথা বতৰা নপতা। আৰু আপোনাৰ লগত কথা পাতি বহুত মানে আমি মই নজনা কথাও জানিব পাৰো আপোনাৰ পৰা সেইবাবে বোলো বহুত দিনৰ মূত আপোনালৈ ফোন কৰিলো এটা নতুন বিষয়ৰ ওপৰত কথা পাতো বুলি। উমঃ
অ হয় হয় ভালে কৰিলা বাৰু, তাকে কিহক কি বিষয়ে ওপৰত পাতিম বুলি ভাবিছা?
এতিয়া আপোনাৰ বিষয়টো এনেধৰণৰ মানে এই প্ৰাকৃতিক দুৰ্যোগ বানপানীত হৈ যায়, সেই বানপানীৰ ফলত কি হৈছে। মানে তাৰ ফলত মানুহৰ কি পৰিস্থিতি হৈছে সেই বিষয়ে দুইআষাৰ মান কথা পাতো বুলি আপোনাক ফোন কৰিলো, বাৰু বিষয়টো কেনেকুৱা হ'ব বাৰু জনাওকচোন অলপ।
অ হয় হয় বাৰু বেয়া নহয় বাৰু
হয়। তাকে মইয়ে আৰম্ভ কৰো আৰু বানপানীৰ বিষয়ে ন?
অঁ হয় কওক।
উম, এতিয়া কথা ক'বলৈ গ'লে বানপানীটো মানে প্ৰাকৃতিক দুৰ্যোগ কিন্তু আজিকালি আমাৰ জনসাধাৰণৰ কিছুমান মানে নকব নকৰিবলগীয়া কাম কৰাৰ বাবে জন সাধাৰণে সেইবাবেও মানে সেই প্ৰাকৃতিক দুৰ্যোগটো এটা ভয়ানক মানে পৰিস্থিতি লৈছে সেই প্ৰাকৃতিক দুৰ্যোগটোৱে হয় নহয় বাৰু। হয়, এইয়া তেনে মানে আজিকালি কি হৈছে আজিকালি মানুহ বোৰে যি পৰ্বত পাহাৰ সেইসমূহ কাটি পেলাইছে সেই এই মানে গছ গছনিৰ পৰ্বত পাহাৰ সেইবোৰ কাটি পেলাই আৰু সেই পৰবত পাহাৰত থকা গছ গছনিবোৰ কাটি পেলোৱাৰ ফলত সেই পাহাৰবোৰ খহি গৈছে আচলতে সেই পাহাৰবোৰৰ মানে পানী যি পানী ওপৰৰ পৰা মানে আহে সেই পানীবোৰে মাটি শিল সেইবোৰ লৈ গৈ নদীত পেলাই দিছে আৰু তাৰ ফলততো সেই যিবোৰ নদীসমূহ সাগৰসমূহ সেইবোৰৰ যি মানে এ নদীবোৰৰ মানে সেই শিল বালিবোৰ পৰি সেই বুকুখন মানে বাম হৈ গৈছে সেই বাম হৈ যোৱাৰ ফলত আচলতে বানপানীটো বেছি সৃষ্টি হৈছে। এইটো মানে আচলতে এইটো প্ৰাকৃতিক দুৰ্যোগ এইটো আ মি মানে নোহোৱা কৰি দিব নোৱাৰো একেবাৰে অহ'লেও মানে আমি তাৰ কিছুমানে তাৰ ওপৰত মান এ চকু দিয়াটো উচিত যে আমি কেনেদৰে সেই প্ৰাকৃতিক দুৰ্যোগটোক মানে আমি মানে ৰখাই থব পাৰো। কাৰণ হেই এতিয়া চাওক আমি এতিয়া ঘৰৰ কিছুমান জাবৰ জোথৰ কিছুমান লোকে মানে তেওঁলোকে সেই নদীত পেলাই দিয়ে। আচলতে সেই সেইটো কৰিব নালাগে কাৰণ যেতিয়া তাত পেলাই দিব এইবোৰ তেতিয়া সেই ভূ মানে উমম নদীখনৰ মাছ অংশ মানে বাম হৈ যাব সেই বস্তুসমূহৰ ফলত আৰু তেতিয়াই মানে সেই পানীটো ওপৰলৈ গুচি যাব আৰু গুচি যোৱাৰ লগতে যিমান সমূহ মানে অঞ্চল আছে সেই নদী খনৰ মানে ওচৰত যিমান সমূহ অঞ্চল আছে সেইসমূহ সকলোবোৰ মানে বানপানীৰ চিকাৰত পৰিব, আহা আচলতে এই বানপানীটো মানে প্ৰাকৃতিক দুৰ্যোগ যদিও আমি তাৰ প্ৰতি অলপ মন দিয়া উচিত। কাৰণ বানপানীৰ ফলত আমাৰ বহুত মানে অনিষ্ট হয়। এ চাবলৈ গ'লে আ পোনাৰ বহুতো মানুহ মানে মৃত্যুৰ মুখত পৰে। আ এতিয়া আমি শুনিবলৈ পায়ে থাকো আচলতে নিউজ চেনেল তেনেকুৱাবোৰত। মানে প্ৰতি বছৰে পঞ্চাশ, এশ জন অ তাৰপৰা ডেৰশজন, দুশজন সিমানলৈকে মানুহ মৰি গুচি গৈছে কাৰণ সেইবোৰ বানপানীৰ ফলত হৈছে। আৰু কোন সময়ত বানপানী কেনেকৈ আহি যায় কোনেও মানে ধৰিব নোৱাৰে। সেইবাবে আচলতে তেওঁলোকে নিজক ৰক্ষা কৰিব নোৱাৰা হৈ যায় আৰু সেই অঞ্চলৰ লোকসমূহে সেই বানপানীৰ এ মানে চিকাৰত পৰি মৃত্যু মৃত্যু মুখত পৰি তা তাৰপিছত আৰু খেতি - বাতি নষ্ট হৈ যায় বানপানীৰ ফলত। মানে এতিয়া সেই এ গাওসমূহ এই মানে ওচৰে - পাজৰে থকা গাওঁসমূহ অ অহ, লোকসকলে এ তেওঁলোকৰ প্ৰধান ওচৰ হ'ল কৃষি সেই কৃষিটোয়ে যদি তেওঁলোকে মানে এ কৃষি কৰিব নোৱাৰে। তেতিয়াতো তেওঁলোকে কেনেকে খা কেনেকে খাব? আৰু সেই বানপানী অহাৰ লগে লগে সেই কৃষি খেতি - বাতি সকলো নষ্ট কৰি পেলায় আৰু বানপানীৰ ফলতো মানুহৰ বহুত বেমাৰ আ জাৰ হৈ যায়, যেনে আপোনাৰ জ্বৰ হয়, কাঁহ হয়। সেইবোৰ হৈ গুচি যায়। হয়নে নহয় বাৰু?
হয়, হয়।
হয়, ঠিক সেয়াই আৰু। বানপানীৰ ফলত মানুহৰ বহুত অপকাৰো হয়। তাকে আপুনি ইয়াৰ বিষয়ে কি কব দুআশাৰ মান জনাওঁকচোন বাৰু আপুনি?
অ, তাকে আপুনি ক'লেই কথাখিনি বি এইটো অসমৰটো বানপানী সমস্যাটো ধৰ আগৰ পৰাই চলি আহিছে।
হয়, হয়।
আমাৰ অ-অসমখন যিহেতু মানে ধৰ নদী মাতৃক দেশ বুলিয়ে কয়। তাত বহু কেইখন নদ - নদী আছে তাৰে ধৰক মুখ্য মূল নদীখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদী।
হয়।
আচলতে অসমৰ বানপানীৰ বানপানীৰ যিটো সমস্যা তাৰ মূল কাৰণটো হৈছে অতিবৃষ্টি।
অ হয়, হয়।
অ, হয়। উম, মা যেতিয়া মানে বেছিকৈ বৰষুণ দিয়া হয় তেতিয়া আমাৰ ধৰক এ যি-যিসমূহ নদ - নদী আছে তাৰ পানীসমূহ মানে বা অতিকৈ বাঢ়ি যায় তাৰ ফলত বানপানীৰ সৃষ্টি হয়।
হয়।
আৰু সেই বানপানীয়ে ধৰক আমাৰ অসমৰতো প্ৰায় ভাগ মানুহে ধৰক কৃষি-কৃষি কৰিয়ে মানে উম ধৰক জীৱন নিৰ্বাহ কৰি আছে। সেই কৃ কৃষিকাৰ্যত মানে কৃষিসমূহতো এই বানপানীয়ে বহুত ক্ষতিগ্ৰস্ত কৰে।
ক্ষতিগ্ৰস্ত কৰে হয়।
হয়। এতিয়া ধৰক আপুনি আমাৰ আমাৰ যদি অসমৰ এ অসমৰ কাষৰীয়া ৰাজ্যত এতিয়া অৰুণাচলৰ অৰুণাচল প্ৰদেশৰ কথা যদি চাবলৈ যাওঁ এতিয়া আপুনি চাগে নিউজত পায়ে আছে, তাৰ বানপানীয়ে কেনেকুৱা অৱস্থা কৰিছে।
হয়, হয়।
এতিয়া চাবলৈ গ'লে সি, ইয়াৰ মূল কাৰণ আমাৰ মানুহ-মানুহবিলাকেই হয়।
কাৰণ ধৰক অৰুণাচল প্ৰদে অৰুণাচল প্ৰদেশখন এতিয়া আৰু, উম, কিমান গছ গছনিয়ে আ-আবৃত হৈ আছিল আগতে।
অ', হয়, হয়।
এতিয়া তাৰে গছ গছনিসমূহ মানুহে কাটি পেলাই তাত উম, বিভিন্ন ডাঙৰ ডাঙৰ অট্টালিকা ব-বনাইছে, যাৰ ফলত ধৰক এতিয়া মানে মাটিৰ-মাটিৰ যোনটো মানে ধৰি ৰখা ক্ষমতা গছ গছনিবিলাকৰ সেই ক্ষমতাটো নাই
নাইকিয়া হৈ গৈছে, হয়। এইটো সঁচা কথা কৈছে আপুনি, হয়।
অ, হয়। যাৰ ফলত ধৰক এতিয়া পানী আহিলেও মানে, অ', মানে মাটিসমূহে পানীটো ধৰি ৰাখিব নোৱা-নোৱাৰে। যাৰ ফলত এতিয়া আপুনি দেখিবলৈ পাইছে বানপানীয়ে ধৰক কিমান ভয়ংকৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে মানুহৰ ঘ ঘৰৰ, ঘৰ-দুৱাৰ ভাঙি অৱস্থা নাইকিয়া কৰি দিছিল।
উম।
তাকে এতিয়া ধৰক বানপানীতো মানে অসম-অসমৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান যদিও ধৰক, এটা সঠিক মানে মানে সঠিক পৰিকল্পনাৰ ব্যৱস্থাপনাৰ জৰিয়তে ইয়াক মানে বহুত ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। যাৰ বাবে ধৰক আমাৰ, যাৰ বাবে ধৰক আমাৰ চৰকাৰ আৰু আ চৰকাৰে একো কৰিব নোৱাৰে, নোৱাৰি আমাৰ ধৰক জনসাধাৰণে মিলিও ইয়াক মানে দায়িত্ব লৈ ইয়াক অলপ উম, অলপ কন্ট্ৰলত আনিব পৰা যায় মোৰ মতে। যেনে ধৰক যেনে ধৰক আমাৰ নদীৰ কাষত মজবুত বান্ধ নিৰ্মাণ কৰি আৰু নদীৰ কাষত, নদীৰ কাষত মানে ধৰক গছ পুলি ৰোপন কৰি তেনেধৰণৰ বিভিন্ন ধৰক আৰু আজিকালিটো উম, মানে ধৰক নদীৰ মানে উন্নত প্ৰযুক্তিবিদ্যাৰ ফলতো তেওঁ কিবা কৰিব পাৰে।
হয়, হয়, পাৰে পাৰে। এয়া, আপুনি এতিয়া অ', অ', আপুনি যিকেইটা কথা কৈছে সেইকেইটা বহুত গুৰুত্বপূৰ্ণ কথা কৈছে আৰু মই দু-দুই এটা কথা কথা জানিব, মানে নাজানিছিলোঁ আৰু আপোনাৰ পৰা সেইকেইটা কথা জানিব পাৰিলো ভাল লাগিল বাৰু। আৰু বানপানী আপুনি যে কলে সেই বান্ধ নিৰ্মাণ কৰাৰ কথাটো, আচলতে এটা কথা এইটো আমাৰ চৰকাৰখনেও কিন্তু তাৰ ওপৰত কিন্তু ব্যৱস্থা লৈছে দেই, কিন্তু মানে অ লৈছে। অ, লৈছে মানে ডাঙৰ ভেটা বান্ধিছে, এ নদী কাষৰীয়া অঞ্চলত কিন্তু সেই ডাঙৰ ডাঙৰ ভেতাকো কিন্তু সেই মানে ৰ ভেতাকো মানে ৰখাব পা মানে পানীকো ভেটাই ৰখাব পৰা নাই, কাৰণ মানে ইমানেই জোৰত আহিছে সেই পানীবোৰ, মানে ইমানেই পানীৰ মানে পানীবোৰ বাঢ়ি গৈছে, সেই ফলত সেই ভেতাবোৰ ভাঙি মানে পানীবোৰ ওলাই দাঁতি কাষৰীয়া অঞ্চল বোৰক বহুত অনিষ্ট কৰিছে মানে কৰা দেখা গৈছে আচলতে আৰু
হয় হয়।
এই যিসমূহ অঞ্চলত বানপানীৰ সৃষ্টি হয়, সেইসমূহ অঞ্চলৰ কিন্তু মানে যিসমূহ ল'ৰা ছোৱালী থাকে মানে স্কুলৰ ক্ষেত্ৰত হওক তাৰপিছত আপোনাৰ মেডিকেলৰ ক্ষেত্ৰত হস্পিটেলৰ ক্ষেত্ৰত হওক তাৰ কিন্তু মানে বহুতখিনি মানে হেৰি দেখা পোৱা গৈছে মানে আপোনাৰ সেই সময়ত আপোনাৰ সেই অঞ্চলত থকা যি সমূহ ছাত্ৰ-ছাত্ৰী তেওঁলোক বিদ্যালয়লৈ যাব নোৱাৰে। তাৰপিছত তাত থকা ব্যক্তিসকলে নিজৰ কৰ্ম কৰিব নোৱাৰে। আৰু তেওঁলোকে ল লোঘে অ, ল মানে ভোকে লঘোনে থাকিবলগীয়া হৈছে আৰু কি আমি কি আমিও এতিয়া কিছুমান নিউজত কিছুমান মানুহক দেখিছো যে তেওঁলোকক সহায় কৰা, আমিও সেই কামত হাত আগবঢ়াব লাগে কাৰণ তেওঁলোকে নোখোৱা নোবোৱাকে থাকিবলগীয়া হৈছে, সেই দাতিকাষৰীয়া অঞ্চলৰ মানুহ সম হয় নহয়? তেওঁলোকক আমি বেছি নোৱাৰিলেও চাউল কেইটামান দালি কেইটামান তেনেকে দি হলেও তেওঁলোকক মানে লঘোণত নাৰাখি মানে এ জীয়াই ৰাখিব পাৰি আমি। তাকে সেইয়াই। সেই বানপানীৰ মানে প্ৰাকৃতিক দুৰ্যোগ যদিও আজিকালি বানপানী এ বহুত এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰি দিছে। আচলতে তাৰ দায়বদ্ধ আমি জনসাধাৰণেই। সেইটো দুখ দি লাভ নাই বাৰু। তাৰিছত সেয়া আপুনি ক'লে এ এইটো কি বুলি কয় মথাউৰি পথাৰ কথা। তাৰপিছত আমি ময়ো প্ৰথমে কৈ গৈছিলোঁ নদীত প্লাছ প্লাষ্টিক নেপেলাবলৈ সেইবোৰ পেলাব নালাগে আচলতে আৰু এটা কথা সেইয়ে আমি যেতিয়া সেই বানপানী অঞ্চলত অঞ্চলসম মানে বানপানী হোৱা অঞ্চলসমূহ যেতিয়া শুকাই যায় পানীবোৰ তেতিয়া তাত থকা মানুহসকলৰ কিন্তু বহুখিনি বেমাৰ আজাৰ হোৱা দেখা যায় আকৌ। তেওঁলোকৰ যেনে কাহ হয় জ্বৰ হয়, বানপানী হোৱাৰ সময়তো হয় আৰু পানীখিনি যেতিয়া শুকাই যায় তাৰপিছতো
হয়।
বহুখিনি বেমাৰ হোৱা দেখা যায়। সেইবাবে তেওঁলোকে আৰু ত সেই বানপানীৰ যি পানী সমূহ মানুহ এ তাত থকা অঞ্চল ত সেই অঞ্চলৰ মানুহবোৰে সেই পানীটো ডাইৰেক্ট খাই দিব নালাগে। তেওঁলোকে সেই পানীবোৰ উতল মানে পৰা পক্ষত সেইখিনি বাৰু খাবই নালাগে। তেওঁলোকে যেনে তেনে কৰি হ'লেও মানে এটা ওখ স্থানলৈ গৈ তেওঁলোকে তাত বেলেগ পানীৰ যো মানে তেওঁলোকে যোগান ধৰি। এই তেওঁলোকে সেই পানীসমূহ গৰম কৰি খাব লাগে, কাৰণ সেই সময়ত সেই অঞ্চলৰ মানুহ সমূহৰ বহুখিনি বেমাৰ হৈ যায়। সেই বানপানীৰ এৰ জৰিয়তে মানে। তাকে আপোনাৰ লগত কথা পাতি বাৰু ভালেই লাগিল আজি। মই নজনা কথাও দুই এটা আপোনাৰ পৰা জানিব পাৰিলোঁ। অ তাক তাকে বোলো বহুত দিনৰ মুৰত আজি কথা পাতিলোঁ আপোনাৰ লগত। আৰু পিছলৈও এনেদৰে কিছুমান নজনা কথা আপোনাৰ পৰা জানিম পাৰিম বুলি আশা থাকিল। বাৰু আজিলৈ হ'ব দিয়ক। অ' বাৰু হ'ব।